হেল্ল' এই মই জুলুম পুঠিবৰ কাৰণে সূতা বনাই আছোঁ ৰ
কিহৰ শব্দ হৈ আছে ইমান বৰষুণ দিছে নেকি
গম নাপাওঁ নেটৱৰ্ক প্ৰব্লেম হ'ব পাৰে নাই মোৰ তাৰ পৰা একো শব্দ যোৱা হা
মোৰ তাতো পাই আছা নেকি?
তোৰ তাত তোৰ তাততো ফেনৰ শব্দ তোৰ আৰু ৰুমত ডাঙৰ ফেন আছে ডাঙৰ ফেনটো চলি থাকে আৰু
নাই নাই তথাপিও তোৰ তাতো তেনেকুৱাই শব্দ পাই আছো মই
এ গম নাপাওঁ মইতো সূতা বনাই আছো তেনেকুৱাতো একো মাত লাব নালাগে ফেনৰ
নেটৱৰ্কৰ কাৰণে হ'ব পাৰে আৰু মোৰ অ', মোৰ ফেনটো দূৰতে আছে ন অ'
তই
এ কি কৰিম শুই আছো ৰ মাইনাৰ লগত টাই মাত্ৰ টোপনি গৈছিল ৰ যুঁজি যুঁজি মূল্যৱান
হয় নেকি বৰ পদ্মাছ হ'ল দে তাই ন
অ', আজিকালি বহুত উৎপাতছে তাইৰ উৎপাত কৰি কৰি এতিয়াতো পমি গৈছে যি বস্তু দেখে তাকে লাগে মুখত ভৰাবৰ কাৰণে যি দেখে তাকে লাগে একো খাবও নোৱাৰো হাতটো ধৰি ৰাখে তাই
তাৰমানে মই নাখাওঁ তই কিয় খাবিহেনুৱা আৰু
ৰা দিনতো আজি ফুচকা বনাওঁতে মই খাবৰ কাৰণে হেৰি ললো তাই কি কৰে ভাঙি দিছে মোৰ ফুচকাটো লৈ কেনে
ইমান সৰু এতিয়া পাঁচ মাহ ছয়মাহ হোৱাই নাই দেচোন ত তথাপি ইমান মন বাছনা আৰু কি খেলো খেলোকে থাকে জাদা মই যদি তাইক পেটত লওঁ পেটত লোৱাৰ পিছত তাই কি কৰে মোৰ ত মোৰ মাথাৰ ওপৰত দি কেনে তাই সেনেকে যুঁজি কেনে পিছফালে যাব ইমান উৎপাত অ', তাই আৰু সেনেকে কৰি দিব লাগে তাইক তেনেকে ৰাখিব লাগে তাইক এনেকুৱা উৎপাত আজিকালি বহুত উৎপাত কৰে তাই।
উম, এ ভাল হ'ব দে পাছৰলৈকি।
উ, নহয় ছোৱালী মানুহ পতককে বুজিওক। দিছো সেইটো নকওঁ আৰু মোৰ গা চা বেয়া। হ'লেও তাই ইমান বুজি পায় সৰু চলি ন এনে যদি অন দিনা বদবঞ্চি কৰি থাকে যদি মোৰ গাত টো বেয়া লাগি থাকে তাই কেনেকে গম পাই যায় নাজানো তাই ইমান দিগদাৰ নিদিয়ে মোক। আহ। নহলে অ, এবাৰ যে মোৰ যে মত কৈছিলো যে মাথা ঘুৰাই পৰিলো বুলি সেদিখনন মোৰ গো বহুত আছিল তাই সেনেকে বিচনা নাথাকে। তাত কৰি থাকে, কান্দি থাকে, তাই সদিনাখনণ বুজি পাইছে নেকি। কি মই ক'লো মাও মোৰ গাতটো বেয়া নহয় তাই মানে ইমানেই বুজি পাইছে তাই মানে কেনেকুৱা শান্ত হৈ হাঁহি কেনে, সেনেকে আছে বিচনাতে কিন্তু মানে কটা নাই। তেনেকে আছে বহুত বুজ প আহ তাৰপিছত হ, কৈ আছে, খাহাও কৈ আছে যে ই পুৰা বুজি পাইছে ন যে মাৰ গাত তটো বেয়া। স, নহ'লে এনেকে নাথকা চুলিতো আজি এনেকে আছে। অ, ভগৱান থকা ন ভগৱান থকা। সৰু ছোৱালী বুজি পাই এতিয়া কব নোৱেতটো কি হ'ল বুজি যাই ন সেইখিনি শক্তি ভগৱানে দিয়ে দিচোন ন।
অ, সেইটো।
উ, হয় তই ভাত খালি নেকি?
খালোঁ ৰ-ৰুটি খালোঁ মই তই
মই ৰুটি খালো ৰুটি। আৰু পনীৰৰ চব্জি মটৰ দি কেনে মটৰ লৈ আহিছিলে। ভিনিয়ৰে তোৰ দিনোতে আমি কোৱা নাই বজাৰত গৈছিলো তাৰ মটৰ আৰু পনিৰ লৈ আহিছিলো সি আৰু ক'লে যে ৰাতি বনাবা মই ক'লো হ'ব দিয়া। বনাম আৰু মটৰ অ, মই বনালো মতপণ মায়ে নাজানে যে ম ৰ, কণিৰ বনাব নাখাই ন পনীৰ-চনিৰ
অ', অ'।
গাই ধুই থাকে সেইকাৰণে বোলে গোন্ধ পাই মানে গা
অ, পনীৰ নাখায়।
না খাই পনিৰ।
এই আমাৰ শাহুমাও নাখায় পনীৰ।
হয়।
অ, আমাৰ হৰজ্যোতিৰ মা যে পনীৰটো ইমান না খাই মানে ধৰ এক পিচ, দুই পিচ খালেও খালে নাখালেও নাই অ, নহয় ইমান নাখায়েই কেতিয়াবা কি
নহয়, নহয় গম পাইছো জোলটোতো খাই আমাৰ জেগা জোলো নাখায় গোন্ধ পায় বোলে।
এ
অ', অ', আৰু পনীৰটো দেখ ৰাকিবই নোৱাৰে পনিৰ আন, আনিলে আৰু নাজানো কিয়বা গোন্ধ পায়।
উম।
নাখায় যোলো নাখায় পনিৰৰ।
খাই দেখছঁমান।
অ, অ, হয় এনেকুৱা তাৰ মানে গাই ধোৱে যে গাখীৰো এেনেকে না গাখীৰো নাখায়।
হয় নেকি।
উম, গোন্ধ পাই ন
অ,
ফেও নাখায়।
অ, গাখীৰ চাহ খাইন নাখায় আকৌ।
অ, চাহ তটো পাগলা
হয় নিকি।
অ, কিন্তু ইমান চাহ নাগা এই আমাৰ যে বেংগলী বুঢ়া। ছিল আমাৰ যে চাকৰ চাকৰ কিন্তু চাহাজে একডুক খায়।
উম, অ,
খ, ময় তেনেকুৱা চাহ কৰ চাহ কৰ কিন্তু চাহ এক ধপ খাব। সেনেকে নাখায় বেছিকে মই ভাবো চাওঁ বাৰে বাৰে কৰাত। মই হয় নে বেছিকৈ চাহ দি দিওঁ। কি কৰে বেছিকৈ না খায়। এই বেংগলী বো়ৰে যেনেকৈ বেছিকে এই চাহ চাহ কৰি থাকে। আমি যে কেতিয়াবা বেছিকে দি আছোঁ - সি যে এক ধুক লৈ যে চাহ তেনেকৈ কৰে।
অ, এতিয়াও যে আহে যি, এই খুৰা যে এতিয়াও যদি আহে নহয়, তেতিয়াও মই চাহ বনাই দিওঁ হা। মই বোলো ইমান দিনৰ পৰা আহিছে ন? আলহী হিচাপতে আহে আগতে তেতো সদায় অহা আছিলে। এতিয়াতো নাই, সদায় নাহে নহয় মাজে সময়ত আহিলে মাজে সময়ত মানে কি, মাহৰ মূৰত একদিন আহে আৰু সি। তাৰপিছত মই ধুনীয়াকৈ চাহ টাহ কৰি দিওঁ, চাহ বনাই দিওঁ। অ' এতিয়া এতিয়া আৰু এক ঢোকহে চাহ খায়।
অ,
সেনেকুৱা মানে। মানুহজনৰ অভ্যাসে মানে। এক গলটো ভিজিব পালে হ'ল আৰু। তাৰ। বেলেগ একো নালাগে আৰু। সেনেকুৱা আৰু, অ, এই কিছুমান মানুহৰ অভ্যাস থাকে দে। মানে, চাহটো কি অলপ এক ঢোঁক হলে হৈ যায় আৰু।
আৰু কেতিয়াবা ইচ্ছাও নাযায় দেচোন, একঢোক চাহৰ কাৰণে বনাব। হয় নে?
তাৰ মতে কি এক ঢোক চাহ হলেও কথা আৰু। এক ঢোক চাহ খাও। এক ঢোক চাহৰ কাৰণে আকৌ এক ঢোক চাহ আনো কেনে কে বনায় আকৌ ন?
সেই আৰু। মানুহ যে এই অভ্যাসৰ লগত কথাই দে।
বস্তু খাও নহয়। আকৌ মই কেতিয়াবা দি ৰাতিপুৱা মই গা উঠাৰ আগতে কাপ চাহ খাই লয় না ইহঁতে। আঠটা মানতে খাই লয়। মোৰ আৰু কাপোৰ চাপোৰ ধুওঁতে দেৰি নহয়, নটা বাজি যায়। গা পা ধুওতে তাইৰ কাপোৰ, মোৰ কাপোৰ আৰু তোৰ ভিনিয়েৰৰ কাপোৰ। পৰা এনেকে ধোওতে কৰোতে টাইম লাগে ন। আৰু তাইক মই ৰাতি পুৱা ৰা উঠাতো উঠো দেচোন ৰাতিপুৱা
উম।
আৰু তাৰ পিছত কোনোবা এটাই ললে মই কাম চাম কৰিব পাৰো ন। তেনেকুৱা হৈ যায়। তাৰ পিছত কি কৰো? মই তাইক অ' কোনোবা এটাই ল'লে মই গা পা ধুওতে মোৰ টাইম লাগি যায়, নটা বাজি যায়। নটাৰ পিছত আৰু তেতিয়া মই চাহ কৰো। চাহ কৰিলে মই আৰু খাওঁ মই। সুধেও দেচোন অ' চাও মাই কি কৰে, মোৰ তাতে ঢালি দিয়ে এক ঢোক চাহ খা। ঘৰ জুতি এবাৰ আহোতে এ চাহ বনালে। অ' যিটো তো কৈ আছে চাহ খা চাহ খা। পিছে মই নাখাও।
এই আমাৰ ই্ চাহ নাখায় ইমান। আমাৰ ঘৰতো যদি আহে নহয় মায়ে
অহ।
তই চাহ বনাই নিদিলি নিদিলি। তাৰপিছত দিওঁহে চাহ অ' সি দুই ঢোকমান খাই কেনে তাৰপিছত মোকেই দিয়ে। ময়েই যদি খাব লাগে চাহ কি হ'ব? মই ইমান মানে সি আহিলেও তাৰ ভাগৰ চাহখিনিও ময়েই খাব লাগে আৰু তেনেকুৱা। সেইকাৰণে কি কৰোঁ সি আহিলে মই বনায়েই নিদিওঁ। তোৰ চাহ যিহেতু ময়েই খাব লাগে আৰু ন।
তাই যিহেতু বেলেগ বস্তু ঠাণ্ডা চাণ্ডা দি নিকি?
অ'।
ন নহয়। এ আৰু এই গৰমত গেলা গৰমত বাৰে বাৰে চাহ কৰি থাকিব ইছ
সি নাখায়ও নেকে কি গৰম ঠাণ্ডাৰ লগত তাৰ কথাই নাই। চাহৰ প্ৰতি
অ' মই সেইটো কোৱা নাই মই কৈছো কি এ তাৰমানে কেনেকুৱা জানা এতিয়া গৰমত পাৰো দে চাহ নাখাই ঠাণ্ডা কে গলো কৰি দিলো। গ্লোকন ডি শ্লুকণ দি হয় না কিন্তু ঠাণ্ডাৰ দিনত দেছোন জোৰ কৰি হলেও তই চাহ একাপ দিলে খাব মন যাব ন। উ তেনেকুৱা আৰু এই গেম ইচ্ছা নাযায় আও গৰমত কেতিয়াবা দেছোন ইচ্ছাও যায় যে চাহ কাপ খাও দে গৰমটো কেতিয়াবা ইচ্ছা যায় দে এই আমি যে চাহ খোৱা মানুহ।
আমি এতিয়া গৰম ঠাণ্ডা নাচাওঁ আৰু আমাক ৰাতিপুৱা শুই উঠি ব্ৰাছটো কৰিয়ে চাহ লাগে। গে আৰু সেনেকুৱা হৈছে। অ' মই ৰাতিপুৱা যে ব্ৰাছটো কৰি উঠিয়ে আহি কেনি মাঁহতক মাঁ চাহ আছে নে। মায়ে কয় আৰু ৰ বনাই দিও ৰ সেনেকুৱা আৰু। উ, অ' অভ্যাস লগত কথা দে মানুহৰ।
এতিয়া একেদিন মই মিচ্ছিৰ পানী খাই আছো নাছ
উম, উম, তই সেই মেথিৰ পানী জিৰাৰ পানী সেনেকে খাবি আৰু আজোৱাইন দিবি অলপ।
আজোৱাইন দি মেঠি আদা এ লেবু তাৰমানে চব ডিম চব বৰ্তমান নাই ঘৰত চব আনিবই লাগিব চব চ বেছি আছে।
ইমান যদি টাইম নাই টাইম নাথাকিলে তই হেৰি কৰিবি নহ'লে মানে এইখিনি বস্তুটো তই অলপমান গৰম কৰি কিনে মিক্সিত সেই পিচি পেলাইও থৈ দিব পাৰ।
তাৰ পিছত পাউদাৰ গুলি কেনে খাব পাৰিম ন।
উম, উম, পাৰিবি সেনেকে।
হেৰি কৰিম ৰ ঠিক আইদিয়া কলি হে তই।
তই গ্ৰীণ টি খাব পাৰচোন লিপটনটো যে।
এ সেইটো খাইকিনি পেটটো নকমে সতে বেছিয়ে আনইণ্টেলিজিবল।
কেন। কিবা মইও আনিছিলো নহয় মই ইমান গোন্ধ পালো কিবা ভাল নালাগে ন বস্তুটো।
অ মই খাইছিলো ৰ আগতে। খাইছিলো মই ইমান তিতা পাও সেইটোত কৈতো মেথি গুটিয়ে মোৰ কাৰণে ভাল।
উম, মোৰ তাত আছে ৰ অলপ মান লৈ যাব পাৰিবি যদি ভিনদেউয়ে খায়।
লিপটনো আছে।
উম, আছে লৈ যাব পাৰিবি।
এ ই আজিকালি গাখীৰ চাহে খায়। সেইদিনাখনো বজা এই গৰম। এই গৰমত বজাৰ কৰি আহিছে হা চবজি বজাৰ কৰি আহাৰ পিছত মোক
অ', ৰ' চুন মোৰ ফোন এটা আহিছে পাছতকে ফোন মাৰি আছোঁ মই দে দে অঁ', অঁ'।